হেল্ল' হেল্ল'
শুনিছ?
অ' শুনিছোঁ। হেল্ল শুই আছে নে? আছোঁ এনে তই?
কি কৰিছ? ময়ো এনেই আছোঁ, বাকী ভাত পানী খালী?
খালো, খালো, তই খালী?
হেল্ল' অ, অ উম খালোঁ, খালোঁ। বাকী এনে আজি এটা বিষয়লৈ কথা পাতিম বুলি ভাবিছোঁ।
অ কওকচোন।
আ এনে তই কচোন ক পাহৰীয়া অঞ্চলত বিষয়ে তই এনেই কি ভাব?
পাহাৰীয়া, অ' মোৰ ম তে চা পাহাৰীয়া অঞ্চল হৈছে প্রাকৃতিক সৌন্দৰ্যৰ মানে এটা ভৰপূৰ পুৰা ভৰি থকা ভৰি থকা
হেল্ল'!
হেল্ল!
হেল্ল!
শুনিছ নে?
উম শুনিছোঁ। মই জানো বিষয়টো বহুতেই বেছি মানে হাঁহি উঠা হ'ল হওক যিহেতুকে এইটো অলপ
অত তত
হেল্ল' পাহাৰৰ কথা
চৰি দে উম মানে চা- অ মানে বহুত অ আৰু মানে প্ৰথমবাৰ মই যেতিয়া গৈছিলো মই মানে পাহাৰৰ পৰা মানে তললৈ চাওঁতে ইমানে ভয় খালো মই বোলো আৰু নাযাও কৃষ্ণ
উম উম
অ ৰ মানে এতিয়া চা মানে পাহাৰীয়া অঞ্চল কব গ'লে এটা বহুত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ হৈ আছে হা এই মানে এটা বহুত ধুনীয়া ঠাই এইখন‌ য'ত মানে অ আৰু ইয়াত ক'ব গ'লে জংঘল আছে মানে বন জংঘল তাৰপৰা পাহাৰ নদী আৰু বিভিন্ন প্ৰাকৃতিক সম্পদ
তোৰ মানে কিবা এটা হৈছিল
অ তাৰ পিছত বহুত সম্পদ ভৰ্তি হৈ আছে হা ইয়াত অ মানে তই যদি পাহাৰীয়া অঞ্চলত যাও তো মানে বহুতে ধুনীয়া- তোৰ মানে অনুভৱ হব বুলি মই ভাবো আৰু মানে পাহাৰীয়া অঞ্চলৰ মানে বেলেগ পৰিৱেশৰ লগত যদি তই তুলনা কৰ
তেন্তে বহুতে বেলেগ উম উম
বাকী তই এনে
পাহাৰীয়া অঞ্চলৰ কথা কি ভাব
বাকী মই অ চা পাহাৰীয়া অঞ্চলৰ কথা ভাবিব গলে ইয়াৰ জলবায়ু সাধাৰণতে ঠাণ্ডা হয় আৰু ইয়াৰ প্ৰাকৃতিক পৰি বেশটো মানে বহুতে শান্তিপূৰ্ণ হয় হা আৰু- মানে মানুহে উম- আহ- মানে- আহ পাহাৰীয়া অঞ্চল সেইটোৱে আৰু মানে পৰিৱেশবোৰ বহুত মানে বেলেগৰ তুলনাত ক'ব গ'লে বহুতে ধুনীয়া হয় আৰু সমতলবোৰ বহুতে বি মানে অঞ্চলৰ মানে অলপ বেলেগ আৰু
আচ্ছা উম- বুজিছোঁ
বাকী এনে আ বাকী এনে পাহাৰীয়া অন ঞ্চলত বাস কৰা মানুহৰ জীৱন কেনেকুৱা বুলি ভাব তই?
হয় হয় হয় পাহাৰীয়া অঞ্চলত বাস কৰাটো মানে অ' সাধাৰণতেতো আমাৰ নিচিনা মানুহৰ কাৰণে অলপ কঠিন হ'ব পাৰে, কিন্তু হ'লেও মানে অ' পাহাৰীয়া অঞ্চলৰ যোনবোৰ মানুহ তেওঁ তেওঁলোকে প্ৰাকৃতিৰ লগত মিলি মানে বহুত ধুনীয়া কৈ মিলি যায় আৰু মানে নিজৰ জীৱন যাপন কৰে ধৰ আহ তেওঁলোকৰ নিজস্ব অ' সংস্কৃতি আছে পৰম্পৰা আছে আৰু মানে তেওঁলোকৰ মানে নিজৰ এক জীৱন ধৰা আছে মানে নিজৰ নিজৰ ধৰণে তেওঁলোকে মানে জীয়াই থাকে, প্ৰাকৃতিৰ লগত মিল খাই
উম উম বাকী এনে সিহঁত মানুহবোৰ মানে প্ৰধান জীৱিকা কি?
প্ৰধান জীৱিকা অঁ ধৰ এতিয়া চা মানে চ'বৰে একেই থাকে ধৰ উম পাহাৰীয়া অঞ্চল আৰু আমাৰ বুলি কথা নাই কিন্তু অ' তেওঁলোকে তেনেকে মানে অ' বহু ঠাইত কৃষি হয় কিছুমান ঠাইতটো কৃষি ক'ৰাতো অলপ সহজ নহয় ধৰ কাৰণ তাৰে পাহাৰৰ ধ ঢালৰ ক বাবে বা পানীৰ সমস্যা হয় আৰু পৰিবহনৰো অবু অসুবিধাৰ বাবে কৃষি কিছু কঠিন হয় কিন্তু তাৰো উপৰিও হ'লেও চেষ্টা কৰে, তাৰপিছত পশুপালন কৰে। বনজ সম্পদ অ' ধৰ পৰ্যটনৰ ওপৰত মানুহৰ জীৱিকা নিৰ্ভৰ কৰে আৰু তেনেকেই। তথাপিও, মানে পাহাৰীয়া অঞ্চলৰ অ' অঞ্চলত বিভিন্ন ধৰণৰ খেতি কৰা হয় কিন্তু দেই, তেওঁলোকৰ যদিও সহজ নহয়
ধৰ অ চাহ, চাহ চাহ ফল- মূল, শাক - পাচলি আদি বহু ঠাইত উৎপাদন হয়।
আৰু এনে তই আ পাহাৰীয়া অঞ্চলৰ প্ৰকৃতিক সৌন্দৰ্যৰ বিষয়ে কি ক'ব বিচাৰ?
উম প্ৰাকৃতিক সৌন্দৰ্য ক'ব গ'লে মানে পৰিৱেশটোতো সেউজীয়া হয় পাহাৰৰ বহুতেই ধুনীয়া। আহ তাৰে ওপৰিও জলপ্ৰাপ উম প্ৰপাত এ নদী আৰু মনোমোহা দৃশ্য বোৰ মানুহক আকৰ্ষণ কৰে ইয়াৰ বহুত ধুনীয়া আৰু শান্ত পৰিৱেশ।
শান্ত পৰিৱেশ। আচ্ছা, আহ বাকী এনেই কি কি সমস্যা দেখা যায় পাহাৰীয়া অঞ্চলত?
উম ইয়াততু সমস্যা বহুত দেখা যায়, ধৰ উম ভূমিস্খলন হয়, বাট পথৰ সমস্যা আহ, তাৰ পৰা মাটি খহি যোৱা গৰা খহনীয়া যোনটো, স্বাস্থ্য সেৱাৰ অভাৱ হয়। শিক্ষাৰ সুবিধাৰ অভাৱ হ'য় আৰু ধৰ খা খোৱা বস্তুতো তেওঁলোক কৰ অভাৱ হয়। এইবোৰ সমস্যাৰ হয় আৰু বিশেষ
উম উম আহ। অঁ ভূমিকম্প কিয় হয়নো?
উম ধৰ অঁ কেতিয়াবা মানে বহুত অত্যাধিক বৰষুণ হয়। এহ তাৰ পিছত বন ধ্বংস আৰু পাহাৰৰ পাহাৰ যোন আজিকালি আজিৰ মানে যুগত বহুত পাহাৰ কাটি কাটি পেলাই পেলাইছে হা, যাৰ ফলত ভূমিস্খলনৰ সমস্যা বৃদ্ধি পাব পাৰে আৰু, আৰু বৃদ্ধি পাইছে।
পাইছে। উম' উম'। তাকে এনে বনখন
অ।
সংৰক্ষণ মানে কিয় প্ৰয়োজন বুলি ভাব তই?
অ' আ, ধৰ এতিয়া পাহাৰীয়া অঞ্চলত উম' পৰিৱেশটো মানে বনে ভাৰসম্য ৰক্ষা কৰে হা। অ' ই মাটিৰ ক্ষয় ৰোধ কৰে আৰু মানে জীৱ জন্তুৰ বাসস্থানো সংৰক্ষণ কৰাত এই পাহাৰীয়া অঞ্চলত। ত' ই প্ৰয়োজন বুলি মই ভাবোঁ।
আম বহুত যদি তেওঁলোকৰ মানে পৰম্পৰা আৰু সংস্কৃতিয়ে
উম।
সংস্কৃতিক কি, কি কৰিছে মানে? তই মানে কি ভাব?
অ', পৰম্পৰা পৰম্প ক'ব গ'লে উম, তেওঁলোকৰ পৰম্পৰা আৰু সংস্কৃতি অসমৰ সংস্কৃতি সমৃদ্ধ কৰিছে, ধৰ বিভিন্ন জনগোষ্ঠী লগ, মানে জনগোষ্ঠীৰ উৎসৱ তাত পা ধৰ বিভিন্ন সাজ পোছাক আৰু বহু ধৰণৰ লোক সংস্কৃতি অতি আকৰ্ষণীয় কৰি তুলিছে মানে।
আৰু ধৰ অ' পাহাৰীয়া অঞ্চল, অসমৰ পাহাৰীয়া অঞ্চলৰ ক থ গুৰুত্বপূৰ্ণ মানে অসমৰ কাৰ্বিআংলং ডিমা হাচাও আদি পাহাৰীয়া অঞ্চলত বিভিন্ন জনগোষ্ঠীও বসবাস কৰে। আৰু মানে মিলি জুলি থাকে আৰু।
আৰু পৰিৱেশ ৰক্ষা কৰিও উন্নয়ন কৰিব লাগে নহয়।
উম, পৰিৱেশ ৰক্ষা হয় মানে চা উ অ', উন্নয়নৰ লগতে প্ৰাকৃতি সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়। এতিয়া পাহাৰীয়া অঞ্চলৰ মানুহে বহু প্ৰাকৃতিক সমস্যাৰ মাজতে জীৱন চলাই নিয়ে। অ', তেওঁলোকৰ সাহস পৰিশ্ৰম আৰু প্ৰকৃতিৰ লগতে মানে খাপ খুৱাই চলাৰ ক্ষমতা প্ৰ প্ৰশাসনীয় মানে বহুতেই মানে আমি আচৰিত মানো তেওঁলোকে এনেকে ইমান ধুনীয়াকে তেওঁলোকে মিলি চলি আছে। উম আৰু ধৰ এতিয়া তাৰ মানে আৰু কিন্তু তাৰোপৰি পাহাৰীয়া অঞ্চলত বহুত কিছুমান উন্নয়নৰ বাবে ব্যৱস্থা ল'ব লাগে, ধৰ উন্নত শিক্ষা স্বাস্থ্য সেৱা। আৰু তাত নেটৱৰ্কৰ বহুত প্ৰব্লেম হয়। যাৰ ফলত অলপ যোগাযোগ কৰাৰ অ' দিগদাৰ হয়তো। যোগাযোগৰ ব্যৱস্থা আৰু জীৱিকাৰ সুযোগ বৃদ্ধি কৰিব লাগে! কেতিয়াবা আৰু মানে ধৰ উন্নত শিক্ষা, তাৰে মানে শিক্ষা অনুষ্ঠানবোৰ অলপ উন্নত নহয়। ত' সেইবোৰ ধ্যান দিব লাগে বুলি মই ভাবোঁ!
আৰু ক'বলৈ গ'লে মানে মোৰ মতে আৰু পাহাৰীয়া অঞ্চলৰ কেৱল এটা ঠাইয়ে নহয় দেই, এই প্ৰকৃতি আৰু সংস্কৃতিৰ এক সুন্দৰ মিলন। আৰু এতিয়া আম তই, শেষত ক'ব বিচাৰ যে মানে শেষত তই এনে কি ক'ব বিচাৰ?
সেইটোয়ে আৰু মানে পাহাৰীয়া অঞ্চলৰ উন্নত আৰু সংৰক্ষণ দুই এ সমানে গুৰুত্বপূৰ্ণ, মানে প্ৰাকৃতিক সৌন্দৰ্যটো আমি আহ্ ভৱিষ্যত প্ৰজ জন্ম মানে সন্মান কৰি আগবাঢ়িলেহে ভৱিষ্যত প্ৰজন্মই উপভোগ কৰিব পাৰিব। এইটো
ঠিক আছে তেন্তে, ৰাখিছোঁ।
উম্।